অহ শুনিছা? অ হেল্ল'! হেল্ল' মই শুনি অ মই শুনি আছো তুমি শুনিছানে অ শুনি আছো কোৱা
কে শুনিছো
অ অ আছো দিয়া। তুমি কি কৰি আছা?
মই অলপ আগত আহিলো অফিচৰ পৰা জিমৰ পৰা আহি মই বোলো অকমান বহো তোমাৰ লগত কথা পাতো
অঁ ভালেই কৰিলা অঁ ভালেই কৰিলা নাই এনেই বিচনাতে পৰি আছো কিনো কৰিবা
অ
গৰম যিহে গৰম যিহে ফেনৰ তলতে বহি আছোঁ চাহ তাহ নাই খোৱা চাহ তাহ নে খাওঁ নহয় মই আজিকালি চাহৰ লগৰ বস্তুবোৰ খালোঁ আৰু
অ ভালেই কৰিছা দিয়া ইমান চাহ তাহ খোৱাও ঠিক নহয়
অঁ চাহ আগতেও নাখাইছিলোঁ বাৰু আগৰ পৰা
অঁ অঁ
অঁহ কোৱা
বাকী তুমি কথাটো সুধিলা নে তোমাৰ ছুটিৰ কথাটো আৰু
অ ছুটিৰ কথা চুটিৰ কথাটো নাই সোধা মই এই সোমবাৰৰ পৰা যাম বুলি ভাবিছোঁ, আৰু কাৰণে একো কোৱা নাই আৰু।
অ', আহিলে সুধিবা।
অ', সেজ গ'লে সুধিম আৰু বেলেগকৈ ফোন কৰ নুসুধোঁ আ কৌ এবাৰ ভাবিছো কালিয়ে যাওঁ নেকি, ঘৰত মানে বহি বহিও কাইলৈ যাওঁ নেকি বুলি ভাবিছোঁ মনতে আৰু ঘৰতে পহি বহি মানে আমনি লাগি গৈছেগৈ গ'ম পাইছেনে?
অ', ইমান
কিনো কৰিবা অ', ওলাই যাবলৈও মন যায়।
এতিয়া ধৰা তুমি এতিয়া বিয়াৰ আগৰ পৰাই ব্যস্তই আছিলা ন' চাকৰি-তাকৰি কৰি থাকিলা।
অ'।
এতিয়া একেবাৰে বহি থাকিব মানুহ আমনিও পায়।
আমনিও পায় নহয় যদি আগৰ পৰাই এনেকে থাকিলো হয়, তেতিয়া কিজানি ইমান আমনি নালাগিলেহেঁতেন।
অ'।
এতিয়াতো আগৰ পৰাই ধৰা এনেকে বিজি হৈয়ে ব্যস্ত হৈ থকাই হৈছে।
অ'।
অ', আৰু তোমাৰ গ'লো সময়তোটো মই অফিচ ধুনীয়াকৈ গৈয়ে আছিলোঁ সদায়।
উম।
একো অসুবিধাই পোৱা নাছিলো, গলোৰ সময়তো মই ধৰা তোমাৰ শুক্ৰবাৰলৈকে অফিচ গৈছো শনিবাৰ থাকি দেওবাৰলৈ গলো জন্ম হৈছে।
অ'।
চ' সেইবাৰ একোৱেই অসুবিধা নাপালো মই সদায়ে সদায় অফিচ গৈছো। ধৰা খোজকাঢ়ি যাওঁ তেতিয়াতো তেতিয়াতো এও নাছি লে খোজ কাঢ়ীও এইটো পাহাৰটোৰ খোজ খোজকাঢ়ি যাওঁ আকৌ ৰাতিপুৱা আহোতেও খোজকাঢ়ি আহোঁ।
অ'।
চিটি বাছত চিটি বাছত যাওঁ একোৱেই নাছিলে। এইবাৰহে এইবাৰহে তোমাৰ আৰু এইবোৰ এটাৰ পিছত এটা লেথা লাগি আছে। আৰু আমনি লাগি গৈছেগে আমনি লাগি গৈছেগে ঘৰত সোমাই সোমাই গ'ম পাইছ নে?
এতিয়া আগৰ সেই মানে উ, গাৰ দেহৰ হেৰিটো নাই আৰু জোছটো নাই আৰু।
অ', সেই জোৰটোও নাই আৰু কয় নহয় প্ৰ প্ৰত্যেকবাৰেই বেলেগ বেলেগ ধৰণৰ হয় বুলি, এইবাৰ আৰু এই মোৰ কিবা নহয় কিবা লেথা লাগিয়ে আছে দেখিছে নহয়।
অ', অ', এট এৰি এটা।
অ'।
আৰু তোমাৰ যে এটা অসুবিধা আছিলে, এয়া সেইটো কি আ আছিলে, মূৰ ঘূৰাই যে।
অ', সেইটো অ', আহ, সেইটো কিন্তু আজি কেইদিন নাই দেই, আজি বহুত দিনৰ মানৰ পৰা, সেই টো হোৱা নাই সেইটো হোৱা নাই মইতো মাজতে ভয়ো খাই আছিলো আকৌ যদি সেইটো এনেকুৱা এটা সময়ত যদি সেইটো হৈ যায়। সেইটোতো ডাঙৰ টেনশ্যন হৈ যাব।
তোমাক অলপ ব্যয়ায়াম-স্যায়াম যে দিছিলে, কৰি থাকা নে?
ব্যায়াম-স্যায়ামবোৰ মই মাজে মাজেহে কৰি থাকোঁ, ইমান সদায় কৰি নাথাকোঁ বাৰু। মাজে মাজে মাজে মাজে কৰি থকা যায় আৰু। কিন্তু ধৰা আজি আজি ধৰা বহুত দিন মান হ'ল সেই টো একো আমনি কৰা নাই আৰু, এইটো ঠিকে আছে বাৰু বৰ্তমান।
উম। তাকে গাতো ঠিকে থাকিলে হ'ল আৰু।
অঁ ঠিকে থাকিলেই হ'ল আৰু।
উম।
আৰু বেছিদিন নাইয়ে আৰু, অ আজি পিংকু দাদাৰ খবৰটো গম পালা নাই?
অ মই এটা ষ্টেটাচত দেখিছো, এইটো পিংক দাৰ খবৰটো নেকি?
অঁ, আকৌ ল'ৰা এটা হল নহয় আজি।
অ, তুমি সুধিছা নেকি?
মই সুধিছোঁ তাক, মই গম পাওঁ আজি অপাৰেচন কৰাৰ কথা আছিলে।
অ অ অ।
তাৰপাছত মই ফোন কৰিলোঁ তাক, এটা ডেৰটামানত ফোন কৰিলোঁ নেকি তেতিয়া সি ক'লে। কি ল'ৰা হ'ল আৰু আগৰতো তাই ল'ৰাই আছিলে নহয়।
উম, উম, উম হ'ব আৰু ভগৱানে যি দিছে আৰু ন।
ভগৱানে যি দিছে আৰু অঁ, মই তাকে কৈছো ভালেই হ'ল দিয়ক। দুটা ল'ৰা বাপেক হবলৈ পালে আপুনি।
অঁ, মই ভাবিছো কিবা ষ্টেটাচ দিলে, নিজৰে হ'ল নে বেলেগৰে হল মই একো নুসুধিলো। ভাবিছো। তাকে, এনেতো পিংকু দা কালি পৰহিলৈ তো অফিচত দেখিছোয়ে।
নাই কালিও যোৱাকালিও যোৱাকালিও অফিচ আহিছে তোমাৰ মানে কথা পাতিছিলো যোৱাকালিও।
অঁ।
অঁ তেতিয়াই কৈছে কি কালিৰ পৰাহে ছুটি আৰু এসপ্তাহ মান ছুটি ল'ব নেকি?
অ অ।
কেইদিনমানতো হস্পিতেলতে থাকিব লাগিব চাগে?
হা?
কেইদিনমানতো হস্পিতেলতে থাকিব লাগিব।
অঁ, লাগিব লাগিব চাব লাগিব। তথাপিও সিহঁতে মানে জইণ্ট ফেমিলি থাকেতো, যৌথ ফেমিলিত থাকিলে অলপ চোৱা চিতা কৰিবলৈ সহায় হয়। পাৰিব আৰু, উম লৰা ছোৱালী ডাঙৰ কৰিবলৈও ভাল।
ল'ৰা ছোৱালী ডাঙৰ কৰিবলে ভাল ঘৰত মানুহ বেছি হলে সেইটো সুবিধা আছে আৰু।
অঁ, সুবিধা আছে দৰকাৰ হয়। উম
নহলে অকলশৰীয়া হলে দিগদাৰ, তুমি কোনপিনে কিটো কৰিবা। কে কেঁচুৱাই চাবানে অঁহ। তাকেহে।
এইটো সময়ত যে মানুহ বহুত দৰকাৰ হয় দেই।
মানুহৰ বহুত দৰকাৰ এইটো সময়ত দেই সাহসৰ মানে এইটো সময় খিনিয়ে তাৰ মানে তোমাৰ জীৱন ভৰ মনত থাকি যাব আৰু কোনে কেনেকুৱা কৰিছে তোমাৰ লগত।
কাম কৰা মানুহ বিচাৰিলেও কেতিয়াবা পোৱা নাযায়। পইচা থাকিলেও বাৰু নাপায়।
পইচা থাকিলেও নাপায় সেইটো।
উম। বাকী তোমালোকৰ আলহী আহিছিলে নহয়? আছেনে গ'ল?
আছে, আলহী আছেই।
অ', ভাল লাগি আছে চাগে আৰু আলহী থাকিলে।
আলহী থাকিলেতো এনেই ভালেই লাগে আৰু তথাপিতো আজিকালি কি আৰু চবৰে হাতে হাতে মোবাইল। ফোন আৰু চবেই মোবাইলতে ব্যস্ত হৈ থাকে।
অ' আগৰ নিচিনা নাই ন'? আগতে আমি গৰমৰ বন্ধ বা কিবা এনেকে গ'লে আইতাহঁতৰ ঘৰত ইমান ভাল লাগে।
অ', তাকেহে দেই আগৰ মানে সেই সময়খিনি বেলেগে আছিল মই সেইদিনাখন এ চবেই মানে বাহিৰতে বহি মোবাইল, চবৰে হাতে হাতে মোবাইল দেই মোবাইল মোবাইল চাই আছে। মই লাহেকে ভিডিঅ' এটা কৰিছোঁ ভিডিঅ'টো কৰি পেলাই দেখুৱাইছোঁ ইমানখিনি মানুহ একেটা ৰুমতে বহি আছে। গোটেইকেট গোটেইজনৰ হাতে হাতে মোবাইল ফোন কিন্তু চবেই মোবাইলতে আছে বোলে ইটোৰ লগত কথা পাতোঁ সিটোৰ লগত কথা পাতোঁ নাই।
চোৱাচোন উম।
দেখিলেই মানে মোৰ মানে মনটো মানে কিবা লাগি গৈছে আগত আগতে আমাৰ একদম আলহী আহিলে কি হুলস্থুলীয়া পৰিৱেশ হয় নাই? ঘৰত অ'। তাকেহে, তাৰপিছত আকৌ তোমা আমাৰ আমাৰ গলোৱে মোক কয়, চবেই মোবাইল চাই থাকে দেখোন আইতাওঁ মোবাইল চাই থাকে পেহীও মোবাইল চাই থাকে। মই কি কৰি থাকিম? মোকো মোবাইল চাবলে দিয়া। হয়তো তাইৰ গাতোতো দুখ নাই।
নাই
চবে যদি মোবাইলে চাই থাকে, অ' চবে যদি মোবাইলতে বহি থাকা উম, ছোৱালীজনীওতো মোবাইল চাবই বিচাৰিব নহয়
অ', অ'
আজিকালি আৰু সময়ৰ পৰিৱৰ্তন কি ক'বা।
উম আগতে মোৰ কি হৈছিলে মানে যেতিয়া মোবাইল চোবাইল নাছিলে আৰু অলপ সৰু থাকালৈকে তেতিয়া আৰু মাৰ লগত গলত ধৰি মানে শুই থাকো মৰম কৰি থাকিব ৰাতি সময়খিনি এনেকুৱা যেতিয়াৰ পৰা অলপ মই মোবাইল ব্যৱহাৰ কৰা হ'লো আৰু এটা নিচা হৈ গ'ল নহয়। এটা চাইডে মানে অলপ চাইডত থাকে আৰু মই মোৰ-মোৰ ফালে অলপমান ব্যস্ হৈ থাকো। ভাবো মায়ে ভাবে অক মাও অকল অকলশৰীয়া হৈ যায় ন', ছোৱালীজনী তাই নিজৰ লগতে ব্যস্ত মাও অলপ অলপ মোৰ লগত চাই আৰু মোবাইল হ'লেও ইমান চাই থাকিব ভাল নাপায়।
অ'
মানুহবোৰ অলপ একাষৰীয়া কৰাৰ নিচিনা হৈ যায় ন'? নিজে ব্যস্ত হৈ থাকিলে উম।
চোৱাচোন তুমি এতিয়া মানুহৰ মই কি ভাবোঁ মোবাইলটো তোমাৰ যেতিয়া তুমি অক অকলে আছা, তোমাৰ একো কাম বন নাই আ। তেতিয়া তুমি মোবাইল চোৱা কথাটো বেলেগ হয় নহয়?
অ।
গোটেই মানুহখিনি তুমি যদি একেলগে বহি আছা, মানুহৰ ভাল বেয়া খবৰ ল'ব লাগে নে তোমাৰ আৰু মানে মোবাইলতে ব্যস্ত হৈ থাকিব লাগে?
উম, কথা পতাটো খুব জৰুৰী কিন্তু দে। আমি মানুহে মানুহক বুজিব নোখোজোঁ কিছুমান সময়ত, নুবুজো অনুভৱ নকৰোঁ। কিন্তু সেই কথা খিনিয়ে এটা হেৰি কৰাই দিয়ে ন, সতেজ কৰি দিয়ে যদিও কথা পাতিব পাৰো চ, আমি আমাৰ সুখ বোলাক ক'ব পাৰো, দুখ বিলাক ক'ব পাৰো
তাকেহে। যেন মোবাইলটো থকাই যিমানখিনি ভাল হৈছে বা সুবিধা হৈছে সিমানখিনি বেয়াও হৈছে।
উম, তাকে।
আগতে ধৰা আমি কেতিয়াবা চিঠি লিখিছিলো হয় নাই?
অ'।
আগতে- আগতে চিঠি লিখিছিলোঁ। অ, চিঠি লিখি, চিঠি এখন আহি খবৰটো পাইহি মানে কিমান দিন হৈ যায় হয় নাই? ভাল খবৰে হওঁক বেয়া খবৰে হওঁক
উম, ধৈৰ্য্য লাগিছিলে আৰু আজি পঠালো। তাৰ উত্তৰটো আহিব, ধৈৰ্য্য ধৰো আৰু
তাকে
এতিয়া আমাৰ ধৈৰ্য্যটোও নাইকিয়া হৈছে। লগে লগে লাগে চব উম, হে হা
ফোনটো হোৱাই ভালেই হৈছে বাৰু ধৰা তুমি এতিয়া কিবা এটা খবৰ ভালেই হওঁক, বেয়া হওঁক পতককে ফোনটোতে পাইছা
অ।
নহলে আগতে ধৰা তুমি দুই, তিনি, চাৰি দিনলৈকে খবৰ এটা ল'বলৈ ৰখি থাকিব লাগে। সেইতোপিনৰ পৰা বাৰু বহুত যথেষ্টখিনি ভাল হৈছে।
উম, আৰু আগতে কি হৈছিলে? দিনবোৰ মানে দীঘল- দীঘল লাগিছিলে এটা বছৰ শেষ নহয় নতুন ক্লাছ পাম, এতিয়া মানে গলোহে জইন কৰিলোহে নতুন ক্লাছত, শেষেই হ'ল আধা দিন
শেষেই হ'ল। তাকেইতো মই ময়ো সেইদিনাখন ভাবিছিলো, সেইদিনাখন জানুৱাৰী সোমাইছিলেহে, এতিয়াতো শেষেই হ'ব হ'ল। জুলাই মাহটো এয়া আৰম্ভ হ'ল, কাইলে পৰখিলে শেষেই হ'ল।
শেষে হব
ময়ো তাকে চিন্তা কৰি আছোঁ। উম আজি অথনি দুপৰীয়া চিন্তা কৰি আছোঁ। যে আকৌ সেই মোৰ দেখোন আজিয়ে হিচাপ কৰিহে আছে আঙলিৰ মূৰত বোলো দিনতো গুচিয়ে গ'লছোন পাট্টাই নাপালো, গমেই নাপালো তাৰ মানে ক'ত গ'ল?
সেই একেটা সময়েতেটো আছে চৌবিশ ঘন্টা, ত্ৰিশ দিন হেহে তিনিশ পষষ্ঠি দিন। ইমান মানে দ্ৰুত গতিত গৈ আছে সময়বোৰ
উম, ধৰিবই নোৱাৰি দেই।
উম, বহুত আগুৱাই গৈ আছে। আৰু মানুহৰ ধৈৰ্য্যটো এক একেবাৰে নাইকিয়া হৈ গৈছে পুতুকে মানে মানুহৰো খঙো উঠিব লগে লগে মানে একচন এটা হৈয়ে যায় আৰু।
অ তাকেইতো ৰাস্তাই ঘাটে আজিকালি আমি দেখিবলৈ পায়ে থাকো হয় নে সাধাৰণ কথ থা এটাতে কিমান কাজিয়া।
অ কোনো এৰি নিদিয়ে কথাবোৰ।
কোনো এৰি নিদিয়ে মই তাকেই কৈ আছো সেইদিনাখন এখেতক যে লগৰ অকলে যদি আছা কোনো কথাতে কাৰো লগতে তৰ্ক কৰিবই নালাগে।
অ।
লগত দুই এজন থাকিলেও বাৰু বিপদে আপদে সহায় কৰিব পাৰিব। অকলে থাকিলেও যে সদায় নিজকে ভুল বুলি ক্ষমা ভুল বুলি মানিলেই হ'ল আৰু।
আঁতৰি আহিলেই হ'ল।
আঁতৰি আহিলেই হ'ল দেই, আজিকালি যিহে বিপদ হৈছে।
উম।
ভাবিল